হেল্ল'।
হেল্ল
অহ কোৱা।
কি কৰি আছা।
নাই এনে বহি আছো।
অ।
তুমি তুমি কি কৰি আছা।
মই এই এয়া বহি আছোঁ ৰুমতে আছোঁ।
অ মইও ৰুমতে আছোঁ অ কোৱা।
অ আজি জব আৰু বিজনেচৰ বিষয়ে অলপ আলোচনা কৰিম নেকি।
উম্ হ'ব।
তুমি মানে কি বুজা জব আৰু বিজনেচৰ মানে ডিফাৰেন্ মানে কি বুজা বুজাব পাৰিবানে।
মই নিজৰ কিবা কলে যেনেকা জব তুমি কাৰবাক কাম কৰাইছা যেনেকোৱা তুমি আহ ভাৱিলক কাৰোবাৰ আণ্ডাৰ কাম কৰাইছে পিছত ই তোমাৰ। পেমেণ্ট কৰি আছে যেনেকা তোমাৰ তুমি ইয়াৰ আণ্ডাত কাম। কৰিলে পেমেণ্ট কৰাইছে। তোমাৰ অকল তোমাৰ। চব তাৰ পিছত বিজনেচ হৈ গল তুমি নিজৰ মালিকখন তুমি আহ যেতিয়া টাইম। থাকে তেতিয়া, তেতিয়া খুলিল যেতিয়া টাইম নাথাকে তেতিয়া বন্ধ কৰিল। যেতিয়া মন থাকিল আহিল যেতিয়া মন নাথাকে তেতিয়া গুচি গ'ল। এনেকা। তোমাৰ আণ্ডাৰ চব। তুমি নিজৰ মালিক মই যেনেকা জবটো মানে অ ফিক্স চালাৰী এইটো মানে। তোমাৰ জবতো হৈ গ'ল। ফিক্স চেলাৰী তোমাৰ পেমেণ্ট। কোন ফ্ৰী ফিক্স এইটো।
তোমাৰ মানে ফ্ৰীডমটো মানে ইমান নাথাকিব মানে।
উম্ এইটোৱে আৰু মানে তোমাৰ ফ্ৰ্ৰীডমখন ইমান নথাকিব জবত।
ইমান নাথাকিব কিন্তু তুমি হয় তুমি মালিকৰ। যাৰ আণ্ডাৰ তুমি কাম কৰি আছা তাৰ পৰা পাৰ্মিশন ল'ব লাগিব। তাৰ পিছত হে তুমি ক'তোবাত যাব পাৰিব। কিন্তু বিজনেচটো এনেকুৱা নহয়। বিজনেছত তুমি নিজে তুমি মালিক। মই আজি কাম কৰিম বুলি কৰিম মই নকৰিম বুলি নকৰিম বিজনেচ এইটোৱে এটা ভাল আৰু ন।
এতিয়া মানে তুমি বিশ্বাস কৰিলেওঁ মানে তুমি বেলেগৰ কথা শুনিব লগা হৈ যায় তুমি কিবা কৰিলে তোমাক। কয় কিয় কৰিছে কিয় কৰা নাই এইটোৱে আৰু।
বিজনেচ তোমাৰ নিজে নিজে তুমি মালিক। ডিচিচন ল'বা কি কৰিবা কি কৰিব নালাগে কি কৰিলে ভাল হ'ব তুমি কৰিবা। এনেকে কৰ নকৰ এইটো।
উম্ এতিয়া।
বিজনেচত তোমাৰ কেতিয়াবা লাভ হ'ব কেতিয়াবা লচ হ'ব পাৰে।
বিজনেচ বিচনেচৰ মানে এইটো মানে। ফিক্স নাথাকে কেতিয়া লাভ। লাভ হ'ব পাৰে কেতিয়াবা লচ হ'ব পাৰে। বাপ ৰে। লেকিন এইটোৱে মানে পেমেণ্ট বিলক মাথা থাকিব লাগিব। পেমেণ্ট কোনো ফিক্স নাথাকে, কেতিয়াবা প্ৰফিট হ'ব কেত লচ হ'ব লেকিন চালৰি কি হৈ যায় মানে তোমাৰ অ চালৰি কিমান হৈ যায় মানে উ ফিক্স হৈ যায় এটিয়া আৰু।
এইটো মানে তোমাৰ ফিক্স আৰু জান মাহত ত্ৰি হাজাৰ হলে ত্ৰিশ হাজাৰ তুমি পাই থাকিবা।
উম এনেকাই
বিজনেচটো মানে এনেকুৱা নহয় যে, আজি তুমি এক হাজাৰ কমালা কালি তুমি পাঁচশ কমাব পাৰা, তাৰ নেক্স দিনত তুমি দুই হাজাৰ কমাব পাৰা। তেনেকুৱা আৰু বিজনেছটো, কেতিয়াবা তুমি পুৰা মানে তুমি কেতিয়াবা এনেকুৱা হয় ন বিজনেচত যে দোকানবোৰ এনোকা চেল চেলিং একদম নাই কেতিয়াবা পুৰা চেলিং হয় ন।
উম, এইটো বিজনেচৰ মানে ৰিস্ক থাকে মানে তো তোমাৰ
এ তুমি ৰিস্ক ল'ব জানিব লাগিব।
উম বিজনেছ এইটোৱে ৰিস্ক লাগে, ৰিস্ক
ৰিস্কটোই ৰিস্ক ৰিস্কই লবই জানিলে তুমি বিজনেছ কৰিব পাৰিবা। যদি তুমি ৰিস্ক ল'ব নাজানা তোমাৰ কাৰণে জবেই ভাল আৰু।
এইটোৱে লেকিন আচ বিজনেছ হ'ল পেচাখনো লাগিব তোমাৰ ইনভেমেন্ট লাগিব, জবত মানে ইমান ইনভেচন নালাগে। মানে জবটো মানে খালি। তোমাৰ ডিগ্ৰী থাকে। হৈ যায়
হয় কিন্তু তুমি বিজনেচত তুমি ইনভেষ্ট কৰিব লাগিব তাৰ পাহে তোমাৰ।
উম দিয়, আগত তুমি ইনভেষ্ট কৰিব লাগিব, ইয়াৰ পিছত তোমাৰ কিবা আহিব আৰু। মূল আহিব আগত। আত। শুদ্ধিব লাগিব তেতিয়ে মূল আহিব।
এ তোমাৰ মধে তুমি কোনটো ভাল বুলি ভাবা জব ন বিজনেচ।
জব মানে আ তোমাৰ তাত, টকা আছে তাৰে পেচা আছে তেতিয়া তুমি বিজনে কৰিলে ভাল মানে আজিৰ টাইমত বিনে কৰিলে মানে বিজনেছ কৰিলেও মানে ভাল বিনে যেনেকা তুমি চাব লাগিব মানে তোমাৰ ওচৰৰ এৰিয়াত কি আছে। কি নাই কিহৰ। দোকান খোলাছে কিয় নাই কি। নাই ইয়াৰ হিচাপত বিজনেছ দিব লাগিব এনেকে যিকোনো বিজনেছ খুলিলে নহয় না সেইটো মানে লছ হব হৈ যায় এনেকা। সেইকানে তোমাৰ তাত পইচাখন নাই। উম। ত মানে চাই পেলাই দিব লাগে আৰু বিজনেছৰ।
মানে মানে ভাল কে জানি বুজি কিনে তাৰ পাছত মানে বিস্নেছ মানে ইনভেষ্ট কৰিব লাগে ন। হয় হয় এইটোৱো চবত মানে চবৰ ধাৰণ নহয় বিজনেচ টো।
উম বিচনেচ চবৰ। কিবা সেইটো অ, খেলৰ কিবা নহয় আৰু।
জবে মানে, কিবা কৰে।
উম কিন্তু মানে জবত হম টো মানে বিজনেছ তোমাৰ ইমান এনভেছমেণ্ট নালাগে যিমান জবত লা মানে মানে জবত ইমান এনভেছমেণ্ট নালাগে লেকিন বিজনেছত বহুত এনভেছমেণ্ট লাগে
তুমি ইনভেষ্ট কৰিব লাগিব তেতিয় তোমাক প্ৰফিটটো দিব ন
যত তুমি কি ভাবা তুমি কি কৰিবা আগত য জব কৰিবা নে বিজনেছ কৰিব তুমি কি ভাল লাগে
মই ত প্লেন টো প্লেন বি আ ছে প্ৰথমত জব ট্ৰাই তাৰ পাছত বিজনেছ মাথা মাৰিম মানে প্লেন বি টো মানে থাকিব লাগে বুইছা না তুমি খালি এটাতে তুমি টাৰগেত কৰি নহয় তুমি প্লেন বি প্লেন চি ও ৰাখিব লাগে হয় ন নহয়
প্লেন যিমান তোমাৰ প্লেন থাকি মানে ভাল আৰু তোমাৰ লাইফ টাইম সদায়
এইটোয়েতো এ এটা প্লেনত মানে কিবাব নালাগে এ কিছুমান আছে ন এটা একজামতে পুৰা মানে কিবাটো পুৰা মানে তাৰ বয়সটো এক কিবা কৰি দিয়ে এনেকুৱা নহয় তুমি এবাৰ দিছা দুবাৰ দিছা তিনিবাৰ দিছা ঠিক আছে কিন্তু বাৰে বাৰে এইটো কাৰণে মাথা মাৰিলে তোমাৰ এইটো তোমাৰ বয়সতো গৈ আছে ন
উম এতিয়া বয়সকো যাই আছে বয়সতো একবাৰ গুচি গলে নাহে এতিয়া এনে উম এনেকাই বিজনেছ এনেকাই আৰু বিজনেছ, জব এনেকাই আৰু
হয় বিজনেছটো ভালে ভাবো কি বেয়া নহয় জবো বেয়া নহয় কিন্তু ৰিস্ক লব পাৰিলে তুমি বিজনেছ কৰিব পাৰা দিমাগ থাকিব লাগিব কেতিয়া কি হয় মানে? এতিয়া কি হয় ক'ব নোৱাৰৰ বিজনেছত। কেতিয়াবা ডুবি যাব।
তে আৰু প্ৰফিট হয় নহয়
কেতিয়াবা তোমাৰ অলপ ৰিস্ক হয় আৰু ন।
উম এইটোয়ে আৰু মানে।
তুমি কি কৰিবা বুলি ভাবা
মইটো মানে এয়া ভাবি আছো মানে যেনেকা জব কৰিম আগত তোমাৰ নিচিনাই জব কৰিম বিজনেছ কৰি চাম আগতে মই ভাবিছিলো কৰি মানে বিজনেচ কৰিলে মানে আগত ইনভেচমেন্ট লাগিব মানে ইমান ইমান ইনভেষ্টম কাৰি নাই তাত লেকিন আগত আগত এনভেছমেণ্ট কাৰণে ইমান
হয় হয় তোমাৰ ভাল কিবা ভালে আছে তুমি যোনটো ভাবি আছা মানে জবতে মানে ইমান মানে টাইম ৱেষ্ট কৰিব নালাগে যে তুমি খাল জবৰ্ ফক্স চেলাৰীটো ল'ব মন না তুমি তাৰ আৰু বেছি পইচা কমাব ম তোমাৰ ওৰত ডিপেণ্ড কৰে? তুমি যদি ফিক্স চেলাৰিতে ভাল পা ভাল পোৱা যদি তুমি জব কৰিব পাৰা তুমি যদি লাকজৰি লাইফ ভাল পোৱা তেতিয়া তুমি বিজনেছ কৰিব লাগিব।
উম ব মানে জবত কি হৈ যায় মান তোমাৰ ফিক্স চালাৰী থাকে। প্ৰমোচনো হয় এইটো বেলেগ কথা প্ৰমোচনো হয় লেকিন ইটো আ এভৰি মানে টাইম লাগে এইটো ফিক্স নাথাকে মানে, কেতিয়াবা হ'ব পাৰে কেতিয়াবা হ'ব নোৱাৰে। এইটো আৰু লেটিন বিজনেছত কি হয় তুমি নিজৰ আহ মেহনত যিমান দিয়ে যিমান তুমি মেহনত কৰে,
সেটোৱে আৰু। এইটো মানে তোমাৰ ওপৰত ডিপেড কৰে মানে তুমি কিমান, কিমান কষ্ট কৰি আছা তোমাৰ এই বিজনেচৰ কাৰণে।
উম। লেকিন যোনে তোমাৰ জবত কষ্ট কৰিল তোমাৰ তোমাৰতো বেলেগৰ আডাৰ কাম কৰিছে। এতিয়া ইয় তোমাৰ কষ্টটো ভাল দেখা পালে, তেতিয়াই দিব তোক প্ৰমোচন। নহলে নিদিব লেকিন বিচ ছাছত তুমিয়ে তুমি নিজক কষ্ট দিলে তুমি পাই গ'ল প্ৰফেট সেনেকা।
ঐ শুনা, তুমি এতিয়া যেনিবা তুমি বহুত ডাঙৰ এটা বিজনেছ কৰিলা, তোমাৰ আনদাৰত কিমান এমপ্লয়ে গিলা কাম কৰিব। তেতিয়া তুমিয়ে কিবা কৰিবা। এনতকানেটো তুমিয়ে চেলাৰি দিবা। এইটোৱেত বিজনেচ মানে এ যে তুমি মালিক তোমাৰ ওপৰত কোনো নাই। আৰু জবটো এনেকুৱা ন ইমপ্লম ইমপ্লয় ওপৰত মেনেজাৰ মেনেজাৰৰ ওপৰত এনেকোৱা মানে মানে গৈ থাকে ন ৰেংকবোৰ। সেইটো তুমি বিজনেচত মানে এইটোয়ে মানে তুমি মালিক, তুমি কিবা ক'লে এনটক কিবা কৰিব লাগিব। কালি বন হলে তো কালি বনে। এনেকুৱা চিষ্টেম আৰু অ,
উম এতিয়া, এতিয়া,
মানে মন মৰ্জি আৰু বিজনেচ এইটো এটা ভাল। তুমি যেতিয়া মন যায় তেতিয়া তুমি কৰিব পাৰা, যেতিয়া মন নাযায় তুমি কৰিব নোৱাৰা। সেইটোয়ে কোনো একো কবৰ লগা নাই ন ইয়াত, ৰিকচ লব লাগিব।
বিজনেত আৰু ৰিক্ক লাগে ৰি্ক ললে একো নহয় আৰু তুমি কৰি পাবা। তোমাৰ উল্টা যিমান, টাইম দিছে লছখন যাব, তোমাৰ উমাৰ উমাৰো যাব, লাষ্টত তোমাৰ পেছাৰ লচখন যাব, চব লছখন যাব আৰু,
অ!
আছো। তোমাৰ কি মানে ফেমেলি কিছু, কৰে বিজনেছ ছাপৰ্ট কৰে ন, জব ছাপৰ্ট কৰে ফেমেলি মেম্বাৰছে,
ফেমেলি মেম্বাৰছ টো মোৰ নাই মোৰ, এ ঘৰৰ পৰাতো কয় এনে মানে চাকৰি কাৰণে কিবা কৰিবি। কিন্তু মই চাকৰি কাৰণেও মানে অলপ ট্ৰাই কৰিম নকৰা নহয়, কিন্তু কালি চাকৰি কাৰণে যে পুৰা কিবাটো দিম এনো। তেনেকুৱা মানে নহয় মানে। সেই বিটো মানে থাকিব লাগে মানে
উম জি আৰু, প্লেন বি না উম দে হ'ব দে অ অ উম হ'ব হ'ব দে,
তোমালগত কথা পাতি ভাল লাগিল।
উম দে দে কথা পাতিছো থমত দে